হেল্ল'।
অ শুনিছ নাই?
অ শুনিছো, তই?
শুনিছো। ক'ত আছ?
মই ঘৰতে। তই?
ঘৰতে আছো মইও।
উম ভাত নাই।
খালো। তই খালি নে?
খালোঁ বাও। কিহে খালী?
ভাত দালি শাক, মাছ মাংস খুৱাই নাই এইকেইদিন অলপ কমাইদিলোঁ।
কেলে?
পইচা পাতি নাই।
মাংসটো খাব লাগে, ভাতটো নাখালো। তেতিয়া মানে এতিয়াতো হ'ল ত অলৰেদি ভাত গাত আছেই, মাংসহে নাই মানে মাংসটো আছে যদিটো মানে দিয়া তই ৰানিং চানিং কৰিলে খহি যাব ন।
সেইটোৱে।
ভাতৰল ঢেৰ আছে অলৰেডি ভাত
দৰাঙৰ মাংস কি চলে বেছিভাগ গাহৰি চলে নেকি?
নহয় কয়লাৰ বইলাৰ ব্ৰইলাৰ ইমান নাখায়। বইলাৰ মানে একেবাৰে নাখাই বুলি কব পাৰি। লোকেল মুৰ্গী আধা এক লোকেল মুৰ্গী খাই।
কি তোৰ ঘৰ ঘৰত আছে নে ব ম।
তাকে ঘৰ সেইটোৱে কৈছো চাৰি মাহ পাঁচ মাহৰ মূৰত এনেকে ওলাই আহ এটা দুটা। এ নহয় চাৰি মাহ পাঁচ মাহ নহয়, ধেৎ বেছিএ। এবছৰ মূৰত চাৰিটা পাঁচটা এনেকে ওলায় আহ।
অ কয়লা বলাক কৰ পৰা দোকান নে ঘৰ।
উম ধোল কৰি কো এশ টকা এশ টকা
অ উ।
তেনো
আৰদি বা আজি পৰীক্ষা নাছিলে জানোঁ
ভাইটি পৰীক্ষা এদাই হ'ল হেঁতৰ হেৰিহে নাইনৰ হে এতিয়া ফাৰ্ষ্টে ছেকেণ্ডাৰী
অ
কিবা ক‌ওঁ বুলি কৈছিলে কি অথনি
তাকে মই মানে খানা এটা খাম বুলি ভাবি আছো তাত গোটেই কেইটা মিলি আমাৰ লগৰ
কত-কত
চেচান-চেচান
অ সচাকে নেকি?
সছা কাম
অ কেতিয়া
শচাংই কৈছিলে ত‌ই মই আৰু বেয়া নহয়টো
হয় নেকি?
অ আটা আমিল চাল
অঁ জানো হল উম
এইটো কাক-কাক নিম বুলি ভাবিছ দুইটাও
না মই-ম‌ই একো গম নপাও তহঁতি হে নিবি
তাকে ভাবিছোঁ এতিয়া কাক-কাক ক‌ওঁ মই কোৱাই নাই সুমনেও কৈছিলে
অ গীতা একো নাই আমাৰ ক্লাছৰ একো নাই
আমি ক্লাছৰ ল'ৰাকেইটাই খাওঁ
পাৰি অ
কত খাৱ খাৱ নে?
দূৰ নহয় মানে হ'লেও যাব পশ্চিছজনে
অঁ বাইক আনিব পাৰিবি নাই
অ দেহি মই নোৱাৰিম
বাৰু হ'ব
লাইচেঞ্চ নাহি হে না
লাইচেঞ্চ কেলে হে ভাই
লাইচেঞ্চ কেলে লৌটা হে
এছে
গেম যেন গেল জানা নাইকল কি কি কাম কি কাম?
উম, হেৰি কৰ ক' জিম জইন কৰ ক'
কত গৈছিলো আগতে ভাল নাপাওঁ মই
কিবা ভাল নালাগে এনেই একো ভাল নালাগে।
উম
অকনমান ভাগ্য আহিব লাগে।
তাকে
আমাৰ লগত অহ তাকে মোক কম বুলি মামাৰ লগৰবোৰ বহুত আহে মাতিয়ে থাকে মোক
অহ
কলেজ গলেহে হব কিবা আমাৰ মানে হেৰি দেবাশিচ মানে বৰ পথাৰ
অহ
বাহ আহিবি দে
এইটো হেৰিটোতো যায়ে এইটো মই গম পাওঁ।
পিয়ানচ যোৱা গম পাওঁ সেইটো মইও গম পাওঁ। কোন -কোন?
এই ভোৰাবৰি ভুলাবৰি দেবাচিছ
ভুলাবৰি কৰ দেবাচিছ?
বাদ দে তই চিনি নাপাও তই কিবা এটা কম বুলি কৈছিলি কি কৈছিলি?
ৰহ এক ছেকেণ্ড ৰহ বাল। উম, অহ সেই তাকে আমাৰ লগৰ বোলো বহুত মাটি, আমাৰ লগত বহুত আছে বোলো মাটিয়ে আছে তাতে। নাই নাযাওঁ একেবাৰে গ'লে জইন কৰা পিছতহে যাম আৰু গ'লে।
অ', কে কলেজ মানে কত
ভালা উম। ইয়াতে থাকব আৰু মন নাই এনেকুৱা মানে কৈছে মেথছ
কেইদিনমান ঘৰত থাকি ল' আকৌ ঘৰত থাকিবলৈ সময় নাপাবি নহয়
এতিয়া ঘৰতে আছো তো
নহয় কলেজ আৰম্ভ হোৱাৰ পিছততো আহিবলে মানে কলৈ গ'লে দিগদাৰ হব ন'। আহিম বুলি ভাবিলে আহিব নোৱাৰো সেইকাৰণে এইকেইদিনয়েই থাকি থাকি লওঁ আও।
তাকে এতিয়া একেবাৰে ওলাম মানে একেটাই কাশ্মীৰ- চাস্মিৰ লৈকে ওলাব দিম।
উম, সেইটোৱে তাৰগেটটো সেইটো কৰ।
ভালকে ওলাব লাগিব।
এ তই মোক মই তোক কেইদিন সুধিছো তই কম বুলি কৈ নকলি এইটো যে অ', আৰ্মি লেভেল বিলাক মানে আৰ্মিৰ কথা মই বুজি নাপাওঁ আৰ্মি চাকৰিটোৰ কথা মেইনলি তাত মানে কেনেকুৱা ভাগ কি কথা অলপ বুজাই ক' না
অহ, মানে ৰেংক কিতা কও নেকি?
একজামো টো ক ' একজাম কোনটো একজা
কি গম পাত ন'এইটো যে অগ্নিবীৰ যে অগ্নিবীৰ বুলি যে কয় অহ, সেইটো সেইটো এক্জাম পাছ কৰিলে মানে তই সেই নৰ্মেল ৰাইফল মেন হয় মানে একদম একেবাৰে তলৰ ৰেংটো মানে টেবুল বুলি কয় আৰু মানে এনেই ৰাইফল মেন বুলি কয়। মানে একেবাৰে তলৰটো আৰু সেইটো মানে আগতে এ বেলেগ আছিলে না কিবা চি ই ই বুলি আছিলে একদম আগতে মানে পাৰমেনেন্ট হৈ যায় ন'আজিকালিটো কি বুলি কয়
অ অ
অগ্নিবিৰ পাছ কৰাৰ পিছত ত তাৰে পঁচিশ পাৰ্চেন্ট নে এতিয়া পঞ্চাশ পাৰ্চেণ্ট কৰিলে মানে পাৰমানেণ্ট হব বাকী খিনি মানে হেৰি হ'ব চাৰি বছৰ পিছত মানে ৰিটাই হৈ যাব
অ
তাৰপিছত বাকি যোনখিনি পাৰমানেন্ট হ'ব সিহঁতি প্ৰথমতে ৰাইফল মেন হল মানে একেবাৰে তলৰটো
অ
তাৰপিছত অলপ অলপ বছৰ চাৰ্ফ কৰাৰ পিছত হেৰি লেন্স নাইক হ'ব মানে অকলে এটা ফিটা আ চাইডত
অ
তাৰপিছত আৰু অলপ হেৰি কৰাৰ পিছত গৰম ক মানে অগ্নিবিৰ ইমান বেছি নাপায় ত্ৰিশ পঁইত্ৰিশ পঁচিছ হাজাৰ মান পায় ত্ৰিশ হাজাৰ মান পায়।
আৰু হেৰিয়ে ৰাইফল মেন হোৱাৰ পিছত
অ সেইটোয়েতো ৰাইফল মেনে একেবাৰে ত্ৰিছ হাজাৰ মান পায় তাৰ পিছত সে হলে পঁয়ত্ৰিশ হাজাৰ মান পাবি আক
পামেনেন্ট হোৱা পাছত।
অ পাৰমানেন্ট হোৱাৰ পিছত মানে নহয় মানে প্লেংটো বাঢ়িলে এইটো নায়ক মানে চাইডৰ এটা। পিঠা তাৰপিছত লেনছ চাইডত দুটা ফিঠা।
অহ
অ চৰি চৰি সেই লেন্স নায়কত এটা ফিটা নায়কত দুটা ফিটা।
অ।
তাৰপিছত হাবিলদাৰ মানে হাবিলদাৰটো তিনিটা ফিতা দেখিছই পুলিচৰ একেই আৰু।
অ দেখিছো অ।
অ তাৰ পিছত হাবিলদাৰ হোৱালে মানে মানে কিমান আৰু চল্লিশ পঞ্চল্লিশ বছৰ মান হৈ যায়গে।
অহ।
মানে চল্লিশ বছৰতো হ'বই আও মানে তাৰ আগতো পায় পাৰফৰ্মেঞ্চ লগত কথা মই এভাৰেজটো
অ অ
মানে এতিয়া ধৰি ল তাৰপিছত‌ হাবিলদাৰ পিছত হ'ব সেই এ নাইট চুপেজাৰ এটা ষ্টাৰ্ট আহিব। এটা ষ্টাৰ আৰু ফিটা এডাল মানে ৰঙা ফিটাডাল সেইটো নাইচ বেদাৰ কৰে সিহঁত দৰমহা পাই পঞ্চাশ ষাঠি হাজাৰ পাই মানে, এতিয়া এতিয়া যে তই সেই তহঁতৰ দাদা এজন যে আছিলে তই যে কৈছিলি কি কয় ক পাঞ্জাৱত পষ্টিং থাকোতে কি এক লাখ কিমান পোৱা নাই জানো।
পাইছে অ
এতিয়া মই আকৌ সেইটোহে কৈছো কিন্তু বেছিক পেটোহে কৈছো মানে মিনিমাম সেইটো পাই মানে এয়া অগ্নিবৰ এটা শুন আক অগ্নিবিৰ এটা যদি কাশ্মীৰত বা চিয়াচিন গ্লেছিয়াৰত যদি পষ্টিং পাই যায়
অ
সেই ত্ৰিশ হেজাৰ নাপায় সি দাৰেক আশী হাজাৰ একলাখ এনেকৈ পায়।
অ মানে পষ্টিংটোৰ ওপৰত কথা ন।
অ পষ্টিং এতিয়া তই নৰ্মেল তই অসমতে আছ কবাত ধৰি ল আমাৰ তেজপুৰতে এনেই পষ্টিং হৈ যদি কি কাৰণে পইচা দিব একো ৰিস্ক নাই ন।
অ জাষ্ট তাত থাকিবহে লাগে
অ থাকিব লাগে সিহঁতে ত্ৰিশ হাজাৰ পাব বাকী কাশ্মীৰত থকা সোপাই মানে সওৰ হাজাৰ ওপৰতে পাই।
অ অ তাৰ গছে ন
উম তেনেকে এতিয়া সেইটো মই যে ক'লো ষাঠি, পঞ্চাশ, ষাঠি, হাজাৰ পাৰে নাইট চুবেদাৰ সেইটো পাঁচ মিনট থাকিলে ডেৰলাখ মান পাব।
অ
মানে সটো আৰু তাৰপিছত আৰু চুবেধা আহে দু দচটা কিন্তু ফিটা থাকে লগত। ৰঙা ফিদা এডাল তাৰ তাৰপিছত আহে চুবেদাৰ মেজৰ তেতিয়া মানে অশুভ স্তম্ভ এটা দিয়ে কিন্তু ৰঙা ফিঠা এটা থাকে মানে সহতি অফিচাৰ নহয় মানে সিহতি জুনিয়ৰ অফিচাৰ মানে লাইক নৰ্মেল। ৰাইভেল ৰাইভেল মনৰ পৰা গৈ গৈ হায়াৰ ৰেংকেইটামানে তেনেকুৱা এ আমাৰ যেনে আছাম বুলিছ এছ আই।
আহ।
এচ আই আৰু চুবেদাৰটো একেই মানে সমান।
অ। অ এইটো যে এছ এছ পি দি পেলাক কি পায় এইটো।
এছ এছ চি ডি আমি নাযায় ন এছ এছ চি ডিত চি, আৰ পি এফ আছাম ৰাইফল চি আই এছ এফ এ বি এছ এফ। তাৰপৰা আই টি বি এইবিলাকত দে।
আচ্ছা আৰ্মি কনচপ্টটো বেলেক ন পুৰা।
অ আৰ্মিটোতো বেলেগ এইটো সেইটো এইটো কি বুলি এ এছ এছ চি টো পেৰামিল। বুলি কয় আৰ্মী টো ত দাৰেক্ত মিলিটী হয়।
অ অ।
এইটো আৰ্মি নেভিয়ায়া।
উ
পেৰা এচতো আকৌ সেইটো ত প্ৰথমতে আৰ্মিত সোমাব লাগিব ত আৰ্মিৰ পৰাও মানে একেবাৰে ভাল। যা হেভি যোনা সেইগিলা মানে পেৰা যায়
আচ্ছা।
মানে আৰ্মি এটা জাষ্ট এটা গুট হয় মানে এ এটা গ্ৰুপ যোনটো মানে বহুত। বহুত বেছি মানে বহুত বেছিয়ে ভয়ংকৰ মন্ত্ৰী নক।
উম বাৰু। এইটো বাৰু আমি আহ পতিম বাৰু ঠিক আছে। মইতো জানিবা লাগ মোৰ মানে এতিয়া মায়ে মাতি আছে।
অ হ'ব।